হেল্ল', অ, শুনিছা?
অ, কি কৰি আছা?
আছো ইফালে ৰাস্তাৰ ফালে ওলাই আহিছোঁ বহিব।
অ',
উম, আপুনি কি কৰি আছে?
হা?
আপুনি কি কৰি আছে?
ময়ো আছোঁ এনে এই গাঁও দেখি অলপ ওলাই আহিছো ৰ'।
আচ্ছা।
খবৰবিলাকে কেনে?
আছো দে ভাই খবৰ মাজতে এনেকুৱাই বাকী ভাত-চাত খালি নে নাই?
ভাত খোৱা নাই ৰ এই এনেই আহিছো গাঁৱ দেখি এতিয়াহে।
অ', অ',
উম,
আৰু আপোনাৰ অহ, পেক চেক ৰোৱা চেচ হ'ল নেকি?
পেগ ৰোৱাটো বৰ্তমান এতিয়া শেষ হ'লেই দে এ গাঁৱত। অলপ কিছুমান- কিছুমানৰ আছে আমাৰ শেষ হল আগতে শেষ হৈছে আমাৰ আমতীৰ আগতে শেষ হৈছে।
অ',
উম, তুহনাৰ?
আমাৰো গটাই শেষ হৈছি দে।
আচ্ছা।
মৰ আমতী আগতে শেষ হৈছে।
অ', অ',
আপুনি এতিয়া কিবা কাম চাম কৰি থাকে নেকি?
এ কামটো এনেকুৱা এতিয়া বৰ্তমান মোৰ একো নাই। ঘৰতে সৰু -সুৰা এনে বিজনেচ আছে।
অ, আপোনাৰ এনে কি বিজনেচ আছে?
এ মোৰ বিজনেচটো লোকেল মুৰ্গী আৰু হাঁহ। পাতি আহা।
অ',
এ অলপ চলপ এইকেইটাই অলপ সাত খৰচৰ কাৰণে বিজনেচ কৰি আছোঁ অলপ।
আপুনি ক'বা পাৰে -পাৰে না? কেনকা বিজনেচ কৰে?
অ', অ', পাৰে এ বিজনেচো হ'ল এতিয়া ধৰি ল' কম পইচাৰ পৰা বেছি পইচালৈকে নিয়াইয়ে হয় দিয়াচোন বিজনেচটো। অ, যেনে ধৰি ল' মই এতিয়া ফাৰ্ষ্টতে মুৰ্গী পুহিছিলো মই চণালী তে মুৰ্গী আহ চণালিকা মুৰ্গী আনিছিলোঁ পোন্ধৰশটা আনিছিলোঁ মই। একবাৰতে নহয় আহ, একবাৰ আহ সাত ছটা। একবাৰ এনেকুৱাই আৰু আনি আছো মই কম -কমকেও আনিছোঁ বেছি ত'একবাৰ এনেকুৱাও আনছোঁ তাৰপিছত এইটো ফাৰ্মটো বনোৱাৰ আগতে মানে মই হাঁহটো আনছিলো। হাঁহৰ পোৱালি আৰু ঘৰতো আছিল। হাঁহৰতো বেছি নহয়জুই চাৰিছটা মান আছে কিজানি হাঁহ। এতিয়া হাঁহো বহুত বেমাৰ আহিছে। এই এনেকুৱা এণ্টিবায়টিক চেটিক দিওঁ আধাৰ দিওঁ পুৱাৰ টাইমত অলপ এৰি দিও ঘৰৰ বাউণ্ডাৰীতে বেৰা চেৰা দি কেনে আৰু ফ্ৰাম আছে ফ্ৰামত ভৰাই থৈ দিওঁ।
এই আৰু
অঁ।
উম।
আৰু আপোনাৰ এইকেইটাহ কিনওঁতে কিমান মান এনে আহ পইচা গিচি আৰু এইটো অলপ কবা পাৰিবি নাকি?
পইচাটো বাজেটটো মোৰ বহুত গেছি মোৰ ধৰি লৈ এতিয়া চৰাই পোৱালি কিনাতে মোৰ এটাত পঞ্চল্লিশ টকাকে লৈছিলে। অ, এটাত পঞ্চল্লিশ টকা ধৰিলে এফালে পোন্ধৰ পোন্ধৰশ। পোন্ধৰশটা মুৰ্গীত বহুত টা হয় আৰু উম মই যিখিনি চৰাই আনিছোঁ তাৰেপাই তাৰেপাই মোৰ অ দিছে দুই-এক বেগ দিছে আধাৰ ফ্ৰী ইহঁতৰ কাৰণে ফ্ৰী পাইছো এইটো। অ, তাৰপিছত আৰু ফাৰ্মত মই ওঠৰ ওঠৰ হাজাৰ টকা গৈছে এইফালে বহুত পইচা গৈছে মানে হিচাপটো মানে ইমান ৰাখি থকা নাই আৰু মই যিখিনি গিচি গিছি লাভ হ'লেও লছ হ'লেও মানে বিজনেচটো কৰি যাম বুলি ভাবিছো আৰু
অ, আৰু আপুনি আহ বেলেগ এনেকুৱা আৰু অ বিজনেচ কৰবা মন যায় নেকি?
বিজনেচটো মানে মোৰ মন যায় কাৰণ উম ধৰি লও এতিয়া ছাগলী বিলাকৰো গাহৰি বিলাকৰো বিজনেচ কৰিব মন যায়, এনেকুৱা বহুত কিবা-কিবি যিটো বিজনেচ ভাল লাগে এইটোয়ে কৰিব মন যায় মানে আ কাৰণ বিজনেচো এতিয়া কৰিব কাৰণে জাগাও লাগা হয় না, জাগাতো অলপ আমাৰ সৰু আছে। তাৰ কাৰণে অলপ দিগদাৰ হয়
তাৰ কাৰণে বিজনেছটো অলপ বেছিকৈ কৰিব নোৱাৰোঁ আৰু এতিয়া লোকেল মুৰ্গী আৰু হাঁহৰ টোয়ে কৰবা পাৰো আৰু এতিয়া
অঁ।
উম।
আৰু আপুনি ইয়াৰ বিষয়তে আৰু আহ এই এতিয়া আহি থকা আছাম পুলিচ, ফৰেষ্ট অ এ বেলেগ -বেলেগ এনেকুৱা কিবা অনলাইন কৰছে নেকি আপুনি?
অ কৰিছো মই, এইবিলাক ধৰি লোৱ অ এ বি ইউ বি আসাম পুলিচ আৰু ফৰেষ্ট গাৰ্ডত কৰিছিলো মই তাৰ পিচত এতিয়া বেছি দিনো নাই, অ মাজতে তিনিমাহ মান আছে আৰু তাৰে পিছতে ইন্টাৰভিউ হবই আৰ, সেই কৰিছো কৰাটো
অ আৰু আপুনি আগতে দিবা পালেনে? এনেকা আছাম পুলিছত ইণ্টাৰভিউ
আতচ্ছা মই এনেকুৱা আছাম পুলিচৰ ইণ্টাৰভিউ টো দি পোৱা নাই। অ মানে এইবাৰ ফাৰ্ষ্ট টাইম দিম বুলি ভাবিছো আৰু মই এইবাৰ ফাৰ্ষ্ট এক্সপিৰিয়েঞ্চ হ'ব মোৰ এইটো
অ
হো
ইয়াৰ পিছত আৰু অ উম দাউৰিব যাওঁতে এ কি কি লাগে তাতে ফিল্ডত
আ উ এ দাৱৰিব যাৱতেতো মানে নিজৰ যিটো বা এডমিট আৰু অ কিছু ডক ডকুমেণ্টচ লগা হ'ব তাতে জেৰেছ কপিও লাগিব আৰু অৰিজিনেলো লাগিব। এইকেইটা যিনটো বা লাগে এইটো নিলে হৈ যাব আৰু এডমিটতো আগতে ওলব বিশ দিন মানৰ আগতে উলিব এডমিটটো
অ
উম
আৰু তাতে অ ফিল্ডত যাই কেনে অ
উম
তেনেকা দউৰিব ল দউৰিব লাগে আৰু কেই মিনিটত সোমাবা লাগে। এই বিলাক আপুনি অকনমান কব পাৰিবি নেকি?
অ অ মানে এতিয়া আছাম পুলিচো ছোৱালী বিতাকৰো অলপ কম হয় ল'ৰাবিলাক ওপৰৰ অ কিবা আহ বত্ৰিশশ মিটাৰ হয় বত্ৰিশশ মিটাৰ চৈধ্য মিনিট হয় চৈধ্য মিনিট হলে মানে আমি সোমাব লাগে আৰু বহুত অ চৈধ্য নহয় চৰি বাৰ বাৰ মিনিট এনেকুৱাত সোমাব লাগে আমি ধৰি ল দহ এঘাৰ এনেকুৱা মানত সোমাব লাগে এইবিলাক মানে আমাৰ কাট অফটো অলপ আগত আহে আৰু নলব পাটপতো বহুত পিছত যাব সেইকাৰণে আগত সোমাব চেষ্টা কৰিব লাগিব।
অ
উম।
আৰু আপুনি আহ বেলেগত দি পাইছে নেকি? আ ইণ্ডিয়ান আৰ্মি বা এনেকুৱা বেলেগ ধৰণৰ
অ অ মই অ দিছিলো এটাত অগ্নিবীৰৰ অগ্নিবিৰত দিছিলো। অগ্নিবৰত মোৰ ফাৰ্ষ্ট এক্সপিৰিয়েন্ঞ্চ আছিল অগ্নিবীৰত মানে। ইয়াতে আহ দুদিনমান আমাৰ কাষতে কিবা কৰিছিল আমি চৰকাৰে দিছিলে আহ সেইটো ধৰি ল‌ কচিং ক্লাছ দিছিলে আমাক। কচিং ক্লাছ আৰ্মি চেণ্টাৰতে দিছিলে। তাৰপিছত এইটো আৰ্মি চেণ্টাৰৰ পৰা আ আমি ওলাবা লগা হৈ গ'ল আৰু মানে তাতে দি কেনে যিহেতু আমি নোৱাৰিলো ইযাতে তাৰ কাৰণে আমি ওলবা লগা হ'ল। এক্সামত বেয়া হ'ল মোৰ।
অ।
উম।
তাৰপিছত আহ আপুনি কি কৰি ভাল পায়?
মইতো এনেকুৱা আহ এ অলপ চলপ কেতিয়াবা কেতিয়াবা ঘুৰিব মন যায়। ধৰি ল পাহাৰ এনেকুৱা মনে- মনে থাকা অলপ চাফ- চিকা জাগাত অলপ ঘুৰিব মন যায় আৰু ফুটবল খেলি ভাল পাওঁ খেলা-ধূলা এনেকুৱা বহুত এনেকুৱা কৰি ভাল লাগে আৰু যিহেতু আমি এতিয়া চেঙৰা চলি না অলপ এইগিলা কৰি ভাল লাগে আৰু।
আপুনি যে ক'লা আহ ঘুৰিবা মন যায় বোলে আপুনি কোন- কোন জেগাত চাই পাইছা এইটো অলপ কবি নেকি?
অ, মই এইটো এনেকুৱা ঘুৰিব পোৱাতো ইমানো মানে পোৱা নাই এ যে এ ধৰি লও লাডাখ এইগিলাত যাবা পো নাই। মই যাব পাইছোঁ ধৰ ভূটান, শ্বিলং, মেঘালয় অৰুণাচল এনেকুৱাত যাব পাইছো
অ, আপুনি এইবিলাকক অ, যাবা পাইছো এইটো অলপ ক'ব পাৰিবি নেকি জোগা বিলাক কেনেকুৱা আৰু কি ধৰণৰ? বিলাক অলপ কোৱা পাৰিবি না?
জাগাটোতো বহুত ধুনীয়া চাব একদম মানে এবাৰ গ'লে মানে আহিব মন নাযায় আৰু। যাই কেনে বহুত ভাল লাগে শান ন্তি লাগে মানে অ, ঘৰৰ পৰা বাহিৰত অলি কিনে চালেহে গম পায় আৰু ন? থাকিলে একো গম নাপায় যিহেতু ঘৰৰ পৰাই মাজে -মাজে অলিও চাবা লাগে। যিহেতু ঘূৰা -ঘূৰা -ঘূৰি অলপ চলপ কৰিব লাগে আৰু। এইবিলাকহে গম পায় জাগা কত কিমান ভাল কিমান বেয়া। মানুহ লগত কেনু কোৱা মিলিব লাগে কেনেকুৱা নালাগে সেইটো জানা হৈ যায়
অ',
উম,
আৰু আপুনি যিয়ে কলাক ফুটবল খেলি ভাল পায় বুলি ফুটবলৰ অ, অলপ কবা পাৰিবি নেকি আপুনি?
ফুটবলটো মই খেলি ভাল পাওঁ মানে অহ এ ধৰি লও মই এতিয়া আমাৰ ফুটবল খেলা হৈ আছে এতিয়া অ, লীগ চিগ চলি আছে টুৰ্ণামেণ্ট এনেকুৱা চলি আছে জইন ফিচ এনেকুৱা খেলিয়েই আছো এতিয়া বৰ্তমান উম খেলাৰ ভিতৰ এতিয়া উম এতিয়াতো আৰু ফুটবল খেলা হ'বই আৰু এক তাৰিখৰ পৰা দোৰাণ কাপ হ'ব গুৱাহাটীত
অ',
উম,
আপুনি ক'ত ক'ত জাগাত খেলবা পাইছে এনে ফুটবলটো?
তো মই বোৰ বিচি যাৱা নাই মই কাষতে খেলি আছোঁ মানে লকেল টিমৰ লগত খেলি আছো ইমান উম, বেলেগ আ হায়াৰ চায়াৰ খেলিব যোৱা নাই। হেল্ল', আচ্ছা ধন অ, ধন্যবাদ।
অ, ধন্যবাদ
উম,